হেল্ল'।
হেল্ল'।
অ' কি কৰিছা?
গা পা ধুই কৰি আহিছোঁ ভাত বনাওঁ বোলো। তাকে আৰু এয়া আছোঁ এতিয়া।
ইফালে ইমান বৰষুণ।
উম, বৰষুণ দি আছে এতিয়াও আছে কিন কিনাই আছে বৰষুণ পৰি।
কিন কিনাই আছে ন' অ' আমাৰ ইয়াতো দি আছে বৰষুণ।
উম।
হয়েই আছে, তাকে। ভাত বনোৱা নাই এই ওচৰতে মানুহে ঘৰতে ভাত খাব মাতিছে ছোৱালী এজনী বাৰ্থডে আছে।
অ'।
তাকে ভাত খাব মাতিছে আৰু তাতে যাম বোলো ভাত খাবলৈ।
অ'।
সেইকাৰণে ভাত বনোৱা নাই।
উম, মই এয়া কণী থকা ভাঙন মাছ ৰাখি থৈছিলোঁ।
অ'।
তাকে বোলো এ, কুমু অহা কথা আছিলে নাহে বোলে মই বোলে আহিব ভান বনাম আৰ খাম আৰু দুইজনীয়ে।
অ'।
তাৰপিছত নাহে এতিয়া বোলে মই বনাই পেলাই খাম গৈ আৰু।
অ' তুমি বনাই পেলাই খাবা আৰু, মোলৈ থৈ দিবা মই আজি যাম চাগৈ ঘৰলৈ। বুজিছা, অ' ঘৰলৈ যাম চাগৈ। কাইলৈ অফ লৈছোঁ, তেতিয়া পৰহিলৈ
অ'।
অফ লৈছোঁ পৰহি লৈ পৰা পৰীক্ষা ডিউটি হ'ব যে সেইটো কাৰণে যাম আৰু থৈ দিবা ইভিনিংহে যাম চাগৈ দিয়া অলপ দেৰি হ'ব যোৱা টো এতিয়া কি কণী থকা ভাঙন মাছ ওলাইছে নেকি তাত
অ ওলাইছে এ বেপাৰীটো মানে মই ভাল ভাল পাওঁ যে কণী থকা তিনিটা বাচি বাচি লৈ আহিছে আনি পেলাই কৈছে বাইদেউ আপুনি ভাল পায় আও কৈছে লৈ আহিছো ৰাখক মই বোলে মাছ আছিলে
অ
আছিলে বোলো মাছ তেওঁ আৰু কণী থকা জেগাত লৈ আহিছ
তই লৈ আহিছ অ অ কি কিহেদি বনাবা এতিয়া কণী থকা ভাঙন মাছ
এতিয়া কালি দালি অলপ আছে তাকে বোলো দালিখিনি দি নেমু চেপি দিম আৰু তেনেকা বুলি টেঙা দি অ টেঙা দি বনালে ভাল লাগে কণী থকা কেইটা
উম ময়ো টেঙা দি খাই ভাল পাওঁ সেইকেইটা মাছ এতিয়া আকৌ যে কণী হৈছে কাৰণে ম বেচিব নিদিয়ে ইমান নহয়নে সেইটো কাৰণে ইমান
অ পোৱা নাযায় কেতিয়াবা হে আনে সি
অ কেতিয়াবা দুটা এটা চাগৈ সিহঁতৰ লগত আহি যায় চাগৈ সেইটো কাৰণে নেকি
মোৰ লৈ লৈ আহে সেইকেইটা মই ভাল
অ উম
তাৰ আগপা ৰাখিয়ে থাকো যে
অ হয় নেকি
সি ভাবে বাইদেউ ভাল পায় আৰু লৈ যাওঁ বুলি লৈ আহে উম
দিয়াতো আচলতে কি জানা আমাৰ সেইটো চাইডে মাছ লবলৈ ভাল ৰাতিপুৱা আহে যে এইটো চাইডে একদম মাছ ল'বলৈ বহুত বেয়া মাছ নাহেই ইমান
অ তাত পোৱা নাযায় ন
নাযায় ৰাতিপুৱা মানে আহিলেও ধৰি লওক আমি স্কুল য গোলেকো গমেই নাপাওঁ হয় সেইটো
অ চালানী সোপাই চিনি খাব এই সোপাই কিনি খাব লাগে আও চালানী হো
সেয়াই কটা মাছহে কিনি খাব লাগে তোমাৰ আৰুনো কি মাছ আনিবা হয় ডাঙৰটো তুমি লোক ৰৌ এটা ল'বও নোৱাৰা এক কেজি ডেৰ কেজি এজনী দুজনী মানুহৰ কাৰণে হয়
অ আমি এতিয়া ভগাই হাঁহ মানুহৰ প্ৰতি আমি ভগা লও আও ডাঙৰ হলে দুশ তিনি ভগাই ল'ম সেইকাৰণে
অ অ সেইটোৱে কিন্তু তুমি মানে তেনেকুৱা হেইত ইয়াত ল'বলৈ দিগদাৰ ইয়াত কোনো তেনেকুৱা নাই যে ল'বলৈ ল'লে অকলেই ল'ব লাগিব মানে তুমি এটা মাছ
তাত নো আকৌ কোনে ল'ব বেলেগ বেলেগ মানুহ যেতিয়া
চবে বেলেগ বেলেগ বস্তু খাই ভাল পায় ন সেইটো কাৰণে সেইটো কাৰণে লগ ক'বলৈ অলপ দিগদাৰ হয় আৰু
ঘৰৰ মানুহ হ'লেহে বোলে ভগাই লওঁ বেলেগ বেলেগ মানুহ কেনেকে আকৌ ভগাই লব পাৰিবি নহ যোনে যি ভাল পায় ন'।
আৰু মানে আৰু মানে কি জানা, আমাৰ এতিয়া তাত যেতিয়া ভাৰা আছে আমাৰ তাত হয়। সেই মানুহখিনি ধৰক নিজৰ নিচিনা হৈ গ'ল ন' কিন্তু বাহিৰত এ এইটো পৰিৱেশ নহয় নহয় বেলেগ পৰিৱেশটো অলপ, মানুহখিনি ধৰক মাত মাত বোল ইমান নাই কেতিয়াবাহে কাঠ চিত মাত বোল থাকে আৰু।
উম', উম' দেখিলে হাঁহা বা মাত ছাত দিয়া সেইটোহে ইমান আৰু হেৰি নহয়।
অহ, সেইটো কাৰণে মানে নোৱাৰি তোমাৰ তেনেকে মানে ল'বলৈ।
উম।
হে' এই ওচৰতে আমাৰো সেয়া মেলাত গৈছিলা নেকি তুমি?
মেলাত অহ, যোৱা নায়ায় গৈ গৈছিলোঁ সেইদিনাখন, এই প্ৰথমে বৰষুণে যোৱা আগমুহৰ্তত ঢেৰ বৰষুণ বৰষুণ আছিলে মস্ত ডাঙৰ বৰষুণ। বৰষুণ পৰিলে, তাৰপিছত ভাতিবেলা ঢেৰ ৰ'দ ওলাছে আছে। দুপৰীয়া আমাৰ এটে বহুত ডাঙৰ বৰষুণে। এ যাম নেযাম কৰি তেওঁ গ'লো আৰু লষ্টাত বোলে। চাই আহিলো গৈ, এ বোকা আছো চ একেবাৰে গোটেইখন বৰষুণ পৰি গ'ল যে, পেনেকা-পেনেক গোটেই ইমান বোকা, এই বেয়া লাগে তেনেকুৱা হ'লে। উম, তেনেকুৱা হ'লে বেয়া লাগে।
হয়, আকৌ। আগতে কিন্তু তোমাৰ ইমান বৰষুণ নিদিয়ে ন' ৰ'দে দিয়ে কিন্তু আজি তিনি বছৰ মানৰ পৰা হৈছে কিয় জানো বৰ বৰষুণটো পৰি পেলাই মেলাটো পূৰা উটুৱাই দিয়ে মানে।
উম, পিছত বোকা হয় মানুহ সোপা ঢেৰ মানুহ হয়। খোজ কঢ়োতে দিগদাৰ পেনেকা-পেনেক। উম, বেয়া বাটে-বাটে তাতে অকনমান ঘূৰি লোৱা চালো তাৰ পিছত মিঠাই অলপ ললো আঁ গুচি আহিলো।
অহ, মানুহ হৈছেনে বহুত?
মানুহ ধেৰ মানুহ। সেইটো লাষ্টতহে বহুত মানুহ হয়। একে যাম লাগি যায়, বৰষুণ হৈছে যদিওঁ। বৰষুণ হৈছে যদিওঁ মানুহসোপা ধেৰ হয়।
অহ, সেইটোৱে-সেইটোৱে মানুহখিনি মানে কমা নাই আৰু বৰষুণ বৰষুণটো চাই পেলাই মানুহখিনি আছেয়ে মানে বেছি
তাতে কেইবাখনো হেৰি আৰু ঘৰঙাবাৰী গোটেই গাওঁখনেৰে হয় তোলা। বুলিয়ে সেইকাৰণে মানুহ খৰহ হয়। এনেই সেইকেইটা মেলাত ধৰিলোৱা বেছি নহয়, এই ওচৰৰ মানুহ খিনিয়ে হয় যে।
অহ, সেইটোৱে বেছি হয়, এইটো মেলাত বেছি। অহ, দূৰত-দূৰত পৰা মানুহে আহে যে সেইটো কাৰণে মানুহবিলাক অহ, মানুহবিলাক বেছি হয়। হেৰি নহয়, আজি তোমালোকৰ গোটৰ পৰা হেৰি মানে ব্যায়াম কৰিবলৈ মাতা নাই নেকি? আজি য়োগা দে যে।
অহ, মাত মাতিছিলে, গলোঁ-গলোঁ ব্যায়াম কৰি আহিলো গৈ।
বৰষুণটো আছিলে নে তেত
অ বৰষুন আছিলে বৰষুন নোহোৱা জেগাত দিছে আউ
অ অ বেলেগ আহিছে নে শিকাবলৈ
অ শিকাবলৈ আহিছে আম আমাৰ ওচৰৰে মাষ্টৰণী এজনী আছে নহয় যোগৰ মাছ মাষ্টৰণী এজনী সেয়া তেওঁ আহিছে
শিকাবলৈ গৈছে আৰু গোটেই কি গা গোটেইখিনি মানে তোমালোকৰ যিমানখিনি আত্মসহায়ক গোটৰ মানুহ আছে গোটেইখিনি গৈছে আৰু
গোটেইখিনি যোৱা নাই কতণো চব যাব পাৰিছে গৈছো বহুত খিনি তেওঁ
অ অ ভালেই ভাল লাগিলে আৰু গৈ পেলাই তাত
উম উম ব্যায়াম কৰি ব্যায়াম কৰিলে এনেও ভালে লাগে গা টোও ভালে থাকে সোনকালে উঠি ব্যায়াম কৰিব পাৰিলে অ সদায় শিকোৱা হয় গ'লোয়ে হয় এতিয়া সদায় নিশিকাই নহয়
সিহঁতক কি সোধা নাছিলা তুমি স আগতে যে সি আমাৰ যে ওচৰত যে মন্দিৰ এটা আছিল তাতেটো সদায় সদায় শিক শিকাইছিলে যে ৰাতিপুৱা ৰাতিপুৱা এতি
এ তেনেকুৱাকে নিশিকুৱা হ'ল
অ কিয় বা নিশিক
নোযোৱা হৈ নহয় অ শিকোৱা হলে ত ভালে আছিলে
অ তেতিয়া চবে যাবও পোৱা গ'ল হয় ন আগতেতো শিকাই আছিলে সেইটোৱে
বেলেগত শিকাই যদিও আমি ইমান দূৰত যাব নোৱাৰো ওচৰতে হ'লে পাৰা যায় আউ উম দূৰত হ'লে ইমান দিগদাৰ
অ দিগদাৰো হয় যাবলৈ হয় উম সেইটোৱে তাকে বোলো আ ইয়াতো মানে কি জানা ইয়াত তেনেকে আছে ওচৰতে অলপ হেৰি মানুহক মানে শিকায়ে থাকে মানে কিবা ধৰিল ফিজ এটা দিয়ে আৰু
অ অ অ তেনেকুৱা হলে ভাল লাগে ফিজে লক ফিজটো ললেও সদায় দি শিকোৱা মানুহ থাকে ফিজটো দিলে হয়
আ যি গৰাকীয়ে শিকায় শিকাই ধৰি লওক তেওঁক মানে ধৰি লওক ক'ৰবাত শিকি আহা তেওঁ ট্ৰেইনিং লৈ আহিছে তাৰ পিছত তেনেকে ধৰি লও, তেওঁ গাঁৱে গাঁৱে ধৰি লওক মানুহখিনিক শিকাব দিছে বা এনেকে জেগাই জেগাই ত', তেওঁ মানে সিহঁতক সেই ৰাতিপুৱা ছটা বজাৰ পৰা ধৰি ল, সাতটা বজালৈকে শিকাই নহয়। তেতিয়াহে ফিজটো লয়, চাৰিশ টকাকে মাহকত লয় আৰু। দুদিনহে আহে, শনিয়ে দেওহে আহে কিন্তু বেছি নাহে।
হেৰি দৰমহা নিচিনা হয় আ
অ, দৰমহা নিচিনা হয় অ, যিমান খিনি আহে। এনে মানুহ বহুত যায় তোন। কেতিয়াবা দুদিন কৰে, কেতিয়াবা তিনদিন কৰে। মানে সময় সপ সাপেক্ষে। তেওঁৰ কাৰণ বেলেগতো কাম থাকে যে, সেইটো কাৰণে তাতো কৰে, গোটেই সপ্তাহটো মানে তাকে শিক শিকাই ফুৱে চবতে মানে।
অ। তেনেকে মানুহজনীক দৰমহা দিয়ে মানুহজনী সেইকাৰণে যাবও বেয়া নাপায় ন'।
অ', সেইটোয়ে, সেইটোয়ে।
কথা পাতে নিজে, এজনি মানে এনে এনে এঘণ্টা কে, লাজ কৰিব গৈ। আজি কালি এঘণ্টা ময়ো, উম, ৰাতিপুৱা শুৱা পা সেই এঘন্টাৰ কাৰণে যাব লাগিব, ঘৰৰ কাম বিলাক থাকেই ন'?
অ', সেইটোয়ে। তেনেকে আচলতে শিকাই থাকে যে তেওঁলোকক সেইটো কাৰণে ভাল। তেওঁলোকে কিবা এটা দিয়েও যেতিয়া, তেওঁ শিকাব আহিবলৈও বেয়া নাপায়। পায়। আউ তেওঁৰ সেইতো দৰমহা চিষ্টেমত হৈ থাকে হয়। ত', তেওঁ মান্থলি কিবা এটা পাই থাকে, যেতিয়া সকলো বিলাক কৰ পৰা, একেখিনি জেগাতে তেওঁ তেতিয়া বহুত কেইটাক শিকায়। টাইম, টাইম লৈ পেলাই, চবৰে মানে নিজৰ নিজৰ সুবিধা সময় সুবিধা মিলাই পেলাই, নিজৰ নিজৰ টাইমত আহে গোটেইখিনিয়ে আৰু। তেনেকে মিলাই লৈছে, এঘন্টা এঘণ্টাকে আৰু সেইখিনিকে সিহঁতক এতিয়া ঘৰতো শিকি থাকিব দিয়ে আৰু।
উম, এনেও ৰাতিপুৱাও গধূলা সময়তহে আৰু, ৰাতিপুৱাতটো বেছি বেছি ভাল হয়। তেওঁ কোনোবা এতাত ধৰি লোৱা এব এ চাই যদি ৰাতিপুৱা কয়
এঠাইত দিও। অ', মানে দুটা দুটা সময়ত কয়ে, মানে কি ইয়াত যদি ৰাতি পুৱাও কৰে, তাৰ সাতটাৰ পৰা ধৰি লও এত আঠটালে কৰিলে। আকৌ ধৰি লও, ছটাৰ পৰা সাতটালৈ দুটা বেটছ কৰে তেওঁলোকে। তেনেকে।
উম, তেনেকুৱা হ'লে ভাল আও। ৰাতিপুৱা সময়খিনি কৰিলে ভাল হয়। উম। ভাত বনোৱা নাই, বনাম এতিয়া।
অ', অ', দিয়া। হ'ব দিয়া নহ'লে ন', অ'।